হেল্ল'। হয় নমস্কাৰ, আপোনাৰ মাতটো, আপোনাৰ মাত টো ডাঙৰকে আহিছে বহুত। আপুনি, হয়, বহুত ডাঙৰকৈ আহিছে।
বা, ঠিকে আছে না, কিবা বাহিৰৰ পৰা চা
নাই-নাই-নাই, ঠিকে আহিছে আপোনাৰ মাত টো ঠিকে আছে মই শুনা পাইছোঁ। অ', মই মানে এই আ ব্ৰেকফাষ্ট কৰিলোঁ। ঘৰতে আছো ন' আজি, ব্ৰেকফাষ্ট কৰিলোঁ অকণমান দেৰি কৰি কৰিলোঁ।
হয়। অ', কওকচোন, মই এতিয়া এনেই আছিলোঁ, খাই লৈ অকণমান ৰেষ্ট লৈছোঁ।
অ', আচ্ছা-আচ্ছা, ব্ৰেকফাষ্ট কি, ব্ৰেকফাষ্ট কৰেলো ন'?
ব্ৰেকফাষ্ট কৰিলো, তুমি কৰিলা?
হয় কৰিলো বাৰু, তোমাৰ অ', ব্ৰেকফাষ্টৰ, মানে কি খালা?
ব্ৰেকফাষ্টত মই ব্ৰেড খালো আৰু তাৰ লগত মই কণীটো খালোঁ।
অ'।
হয়, তেনেকে কৰিলো, আপুনি কি খালে ৰাতিপুৱা?
ৰাতিপুৱাতে মই মানে চাহ খালো, আৰু অৰ্ডছ আছিল অর্ডছ অকণমান বনাইছিলো অৰ্ডছ
হয়, হয়।
আৰু, বাকী মানে বিস্কুট আছিলে। দুটা বিস্কিট খালো, হয়। মানে, অ', মোৰ আজি মানে ৰাতিপুৱা উঠি ভোকে লাগিছে। তাৰ পিছত ভাবিলো কি খাও এতিয়া, ভাতটো মই নাখাওঁ ৰাতিপুৱা কেতিয়াও।
হয়, হয়।
তেতিয়া মই অৰ্ডছ অকণমান আছিলে বনালোঁ, ত' সেইটোৱে। তাকেই খালোঁ।
হা।
আৰু, এতিয়া আপুনি মানে এতিয়া আ মানে আপুনি আহ কি খালে ক'লে এই আহ ব্ৰেড আৰু আহ চাহ ন, ব্ৰেডটো যে খাই আপুনি মানে মই দিব বিচাৰিছো, এইটো কি আটাৰ ব্ৰেড নে ময়দাৰ ব্ৰেড?
মই, আটাৰ ব্ৰেড হয় চাগে, মই বজাৰৰ পৰা কিনি আনি টো মই ক'ব নোৱাৰিলো, কিহৰ ব্ৰেড এইটো। খাই দিলো, একে, বস্তুতটো একে হয় যে ধৰিব নোৱাৰি।
অ', নাই, বজাৰত যিবোৰ পোৱা যায় ন ব্ৰেড মানে ৰুটিৰ পেকেট, এই শ্লাইচ, শ্লাইচৰ পেকেটবোৰ অ পেকেটবোৰ মানে হেৰি, ময়দাৰ হয়, উম, ভাল নহয় এইবোৰ। এইবোৰত মইল নহয় তাতে মানে পাম অইল থাক কে পাম অইল চুগাৰো থাকে, তাৰ পিছত এই ব্ৰেড টো এই ময়দা থাকে তো ময়দাত। ত' আমাৰ হেলথ্‌ৰ কাৰণ বহুত বেয়া, পাম অইলটো মানে এইটো বহুত। বেয়া আমাৰ হেলথ্‌ৰ কাৰণে সেইটো আপুনি। অ'। এই যে পাম অইল মানে কোনটো তেলৰ লগত তুলনা কৰিব পাৰে জানে। এই।
ইঞ্জিন অইল আছে ন'।
অ', হো হয় নেকি?
হয় সেইটো যদি খায় আপোনাৰ সেইটো যদি আপোনাৰ পেটত কেনেকুৱা ক্ষতি কৰিব। আপোনাৰ হাৰ্টত ক্ষতি কৰিব আৰু। আপোনাৰ মানে শৰীৰৰ ভিতৰত কিমান ক্ষতি কৰিব।
তাৰ মানে হয় তাৰ মানে বাহিৰত যি। টো তেলেদি ভাজে, সেইটো তেল সেইবিলাক দে নেকি বেয়া মানে ইঞ্জিনত। ব্যৱহাৰ কৰা যন্ত্ৰত ব্যৱহাৰ কৰা।
সেইটোৰ লগত মই তুলনা কৰিছোঁ মানে ক্ষতি কৰ কিমান। কিমানখিনি পাম অইলটো কিমানখিনি ক্ষতিকাৰক।
হয়।
কিন্তু পাম অইলটো একে দ বাৰে মানে ক'ব গ'লে। অ', তেলৰ ভিতৰত যিমান তেল আছে ন'। একদম তলৰ পৰ্যায়ৰ তেল।
আচ্ছা।
একদম তলৰ আৰু মানে এইটো খোৱাৰ যোগ্য নহয়। বুজিছে আপুনি চাগে গম নাপায়।
নাপাওঁ নাই বিষয়টো মই নাজানোৱেই মানে কি। বহুত কথাই মানে খাদ্যৰ ওপৰত। তেনেকে জ্ঞান নাই যিখিনি অসমীয়া খাদ্য দালি ভাত। বক ফুলৰ এই পাপৰ সেইবিলাকৰ আছে। মোৰ বিদেশী খা খাদ্যৰ প্ৰতি মোৰ কোনো পিষ্টা এইবিলাক কিবা কিবি আজিকালি। কালিৰ ল'ৰা-ছোৱালী বিলাকে কয় এইবিলাকৰ মোৰ জ্ঞান নাই। তেনেকে আৰু সেইকাৰণে মই কলো পাম অইল কি বস্তু আপুনি আজিৰ পৰা মই। গম পালো আৰু বেলেগ মানুহকো ক'ব পাৰিম পাম অইল কি হয় কিহৰ।
পাম অইল পাম অইল আৰু ময়দাৰ কোনো বস্তু নাখাব। যদি পাৰে।
হয় হয়।
মানে। এভইড কৰিব আপুনি হয়। আপোনাৰ ময়দাটো কি কৰে জানেনে বাৰু পেটত গৈ।
কি কৰে কওকচোন।
কনষ্টিপেচন হৈ যায়।
হয়।
আপোনাৰ ময়দা খালে মানে কি হব আপোনাৰ পেটৰ ভিতৰত গৈ আঠা লাগি যাব। আপোনাৰ যিবোৰ মানে ডাঙৰ ইনটেষ্টট্ৰাইন আছে। গম পাইছে নে আঠা লাগি যাব তেতিয়া আপোনাৰ। পেটৰ ভিতৰত গেছ এচিডিটি অ' তাতে মানে ময়দাটো ময়দা। হয়। আৰু সেই ময়দাটো আপোনাৰ পেটৰ পৰা আপুনি যদি যে আজি ব্ৰেডটো খালে ন'। আপোনাৰ। মানে যেতিয়া ধৰক এতিয়া মানে এইটো খাদ্যটো পচিব তাৰপিছত হজম হব যিখিনি ৱেস্ত জ হয় যিখিনি বেয়া তেতিয়া যিখিনি হজম নহবি খিনি ওলাই যাব ন কিন্তু সেই ময়দাটোক পেটত আপোনাৰ যদি আপুনি সদায় খাই আছে আপোনাৰ ময়দাটো এসপ্তাহ থাকিব পাৰে দহ দিনো থাকিব এক মাহো থাকিব পাৰে।
অ মই এসপ্তাহ দহ দিনৰ কথা জাননা নাছিলো নহয় আজি-
পেটৰ ভিতৰত থাকিব পাৰে তেতিয়া হ'লে আপোনাৰ পেটৰ ভিতৰত কি হ'ব পাৰে?
তেনেহ'লে ফিটাপেলু এইবিলাকৰ পৰাই হয় চাগে।
হয় যিমান কনষ্টিপেশচন হয় পেট মানে ফুলি থাকে ভোক নালাগে এইবোৰ ময়দাৰ বস্তু টো খালে এনেকুৱা হয় আৰু পেটৰ চৰ্বি আৰু চৰ্বি যিটো আছে সেইটো দিনে দিনে বাঢ়ি যায়।
হয় আৰু আটাটো কেনেকুৱা মানে আটাতো
অতিৰিক্ত বেয়া ভাল অতিৰিক্ত খোৱাটো বেয়া কিন্তু আপুনি সদায় আটাটো খাব পাৰে।
হয় আৰু অসমৰ বাহিৰত অসমৰ বাহিৰতো আটাতোৱে বেছি চলে।
আটাতো বেছি চলে এতিয়া যেনেকুৱা ষ্ট্ৰ্ৰীট মানে যিবোৰ মানে দোকান আছে আমাৰ ৰাস্তা ঘাটত যিবোৰ মানে এতিয়া মানে পোৱা যায় তাতে খাৱাৰ খাদ্য ন-
আমাৰ অসমৰ মানুহৰ কাৰণে আটাটো আমাৰ তেনেকে খোৱা নাযায় ভাতটোৱে আমাৰ চলে কিন্তু বাহিৰত তো- চলে বাহিৰততো ৰুটিটোৱে চলে হয়নে?
বাহিৰত এতিয়া ক'ব গলে হয় বাহিৰত ৰুটিটো বেছি খাই আমাৰতো ধৰক অ, আ অসমৰ কথা কৈ আছো অসমততো ভাতেই প্ৰত্যেকটো ঘৰত ভাত নহ'লেতো কাৰো ঘৰত মানে ধৰক ধৰক মানে দুপৰৰ আহাৰ খোৱা খাদ্য নহ'ব ৰাতিপুৱাও ভাতে খায়।
হুম হুম।
উম ৰুটিটো কমে আমাৰ এইফালে খাই ৰুটিটো বেছি বাহিৰত খাই পাঞ্জাৱ আহ। দিল্লী এইবোৰ হাৰিয়ানা এইবোৰ জেগাৰ মানুহ ৰুটি বেছি খাই মানে সিহঁতৰ খেতি আৰু সিহঁতে যে আ আটা খাই ন আপুনি চাগে উম সিহতে নিজে যে গমৰ খেতি কৰি সেইটো মিলক ভাঙাই। সিহঁতে নিজে মানে সেইটো অ ষ্টোৰ কৰি ৰাখে আপোনাৰ মানে জম মানে এনেকুৱা এটা ঘৰ আছে সিহঁতৰ। জমা কৰে সেইটো সিহঁতে বছৰত- অকণমান অকমান কৰি ভাঙাই আনি সেইটো পিয়ৰ একদম শুদ্ধ আটা খায়।
হয় তাহোন পিয়ৰ খায়। আমাৰ ইয়াতেতো তেনেকুৱা নহয় আমাৰ ইয়াতো ধান খেতিয়ে কৰে আমি পিয়ৰটো নাপাম। গতিকে সেইকাৰণে আমাৰ হয়তো বিভিন্ন ধৰণৰ বেমাৰ দেখা দিয়ে হয়নে?
হয় আমিতো আটা পেকট কিনি আ
পেকেজ কিনি আনো হয় এক কিলো কিনি আনো খোলা হিচাপত তেনেকুৱা হয়।
কম্পা এয়ইটোতো মেচিনত মানে বনোৱা হয় মেচিনত, মেচিনত ভাঙাই। হয় তাত অকমান হ'লেও কেমিকেলৰ মাত্ৰা ধৰ কম বেছি পৰিণে অকমান হ'লেও থাকে। যদিও বা নাথাকে কিন্তু যিটো মানে গুণ সেই গুণটো কমি যায়। মেচিনত আহ পেৰাৰ কাৰণে ভাঙোৱাৰ কাৰণে।
হয়
অ কেমিকেলটো দিয়ে নেকি তাত?
অ কেমিকেল এতিয়া চাওক, প্ৰট্ৰেকটো ব বস্তু টোতু কেমিকেল দি দিয়া, পেকেটিং বস্তু যিমান আছে পেকেটৰ ভিতৰত।
হয় হয়
তেতিয়া হ'লে আটা তো যে নাই সেইটোতো কোনো মানে এতিয়া সঠিক এটা কোনো নাই ন সঠিক যে আটাত যে নহ'ব।
নহ'ব থাকিব পাৰে।
উ, এতিয়া সেইটোৱে আৰু। আৰু নাথাকিলেও মানে মেচিনত যেতিয়া মানে বস্তুটো ভাঙাই গৰম হয়, অ পেকেট কৰে তেতিয়া অকমান হ'লেও যিখিনি মানে নিউট্ৰিচন থাকে যিখিনি আটাৰ গুণ থাকে। গুণা গুণটো অকমান হলেও কমে দিয়কচোন। আপুনি কি ভাবে?
মই তেনেকেই ভাবো যে আমি খোৱা খাদ্য আমি ভাল পৰিস্কাৰ খাব লাগে। আৰু আজিকালি ক'ত কেমিকেল নিদিয়া কৰি কোনো কাম বস্তুৱেই তৈয়াৰ নহয়। চকলেট মেগী আৰু কিবা পুস্কা আদি কৰি মানে অকমান হ'লেও কিছুমান কেমিকেল দিয়ে, তাৰ পা কেক এইবিলাকত। সেইকাৰণে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ দেখা দিয়ে। খাদ্য, খাদ্যৰ পৰাই বহুত বেমাৰ হয় বুলি মই ভাবো। আৰু আজিকালি হয়, আৰু আজিকালি বিভিন্ন ধৰণৰ আগত তে মানে ডায়বেটিছ এইবিলাক নামো শুনা নাছিলো সৰু থাকোতে।
হয়
কিবা থাইৰড্ কিবা কিবি আৰু আজিকালি বহুত শুনিছোঁ এই বিলাকৰ কাৰণে যেন পাওঁ মই। পাম অইল বুলি যে ক'লে পামইল আৰু। এই কেমিকেল
এইখিনিৰ ওপৰত বহুত, আৰু নাখালেও হয়, হয় আৰু আমি নখালেও খালেও আমি কি কৰিম। আমি তো খাবই লাগিব হয়নে